হেলল অ', কোৱা এ এনে ঘুৰি ফুৰিছো ৰাস্তাত।
ময়ো ঘূৰি আছোঁ।
অ', কি কৈছা?
মই এয়া, পথাৰৰ পৰা আহি গা পা ধুই আজৰি হৈছো তাপা এতিয়া এই দ কানত আছিলো মানে।
খেতি উঠিলে নি?
খেতি উঠিব আৰু এতিয়া উঠা নাই। তোমালোকৰ খেতি বাতি আছে নাই?
আমাৰ খেতি বাতি আছে বাৰু। খেতি এতিয়ালৈকে মানে, হেৰি মাটি ৰুবলৈ যোৱাই নাই সেই ৰোৱনি লগাব।
ৰোৱণীয়ে লগাব নি। তোমালোকে নিজ
ৰোৱনী লগাব। আমাৰ নিজে ৰোৱাাতটো নহয়গে মানে, ফাৰ্মত কাম কৰিব লাগে যে।
উম।
সেইটোকাৰনে। তাৰপিছত বাকী হেৰি, তোমালোকৰ কেতিয়ালৈ উঠিব?
তোমালোকে‌‌ ৰুব জানা নাই?
হা।
তোমালোকে ৰুব জানা নাই। হেল্ল' শুনিছানে?
ৰুও বাৰু অলপ। এই লকডাউনৰ সময়ত ৰুইছিলো।
অ', ইবাৰ।
লকডাউনৰ, সেই তেতিয়া লকডাউন যে হৈছিলে, অ', তেতিয়াই ৰুইছিলো। জানো অকমান-অকমান ইমান ভালকে নাজানো মানে।
উম উম।
তাৰপাছত হেৰি নহয়।
ৰুবলৈ অকমান শিকি থব লাগে আৰু পিছলে তোমাৰ কামত আহিব।
পৰিশ্ৰমেহে জীৱনৰ মূল মন্ত্ৰ।
নেটি
সেইটো অ
কৰ্মই কৰ্মই ধৰ্ম নহয় জানো
কৰ্ম ই ধৰ্ম
উম
এনে তুমি জীৱনত কি বিশ্বাস কৰা ব ভাগ্য বিশ্বাস কৰা নে পৰিশ্ৰমক বিশ্বাস কৰা
পৰিশ্ৰমক বিশ্বাস বোৰ মই ভাল পত বিশ্বাসী নহয়
হেল্ল'
শুনিছা নাই
অ শুনি আছো নহয় তুমি বোলো পৰিশ্ৰমক বেছি বিশ্বাস নাইত
মই ভাগ্যত বিশ্বাসী নহয় বোলো পৰিশ্ৰমত বিশ্বাস কৰো
অঁ
তুমি
মই সে তোমাৰ মানে মই এইটো প্ৰশ্ন তোমালোকৰ বাকো সুধিছিলো দেই তোমালোকৰ বায়েও কলে হেৰি পৰিশ্ৰমকো বিশ্বাস কৰো কিছুমান সময়ত ভাগ্য বিশ্বাস কৰো সেইটোয়ে কিছুমানে তোমাৰ বিশ্বাস কৰে যে মানুহৰ জীৱনত যি হয় সকলো ভাগ্যয়ৰ লিখনি কিন্তু তেনেকুৱাতো নহয়
এনেকুৱা এনেকুৱা হয় কিছুমান পৰিস্থিতিত মানে ভাগ্যই যে হ'ব মানে ভাগ্যই কৰিছে বুলি ধৰি ল'ব লগীয়া হয়
অ সেইটোৱ আমি কিছুমান ক্ষেত্ৰ আমি নিজে দেখিছো আমি য'ত জন্ম লৈছো বা আমাৰ পৰিয়াল চব পৰিস্থিতি এইবোৰ আমি নিজে আ সেইবোৰ চব ভাগ্য লিখনি কিছুমানে ভাল সুবিধা পাই জন্মে কিছু মানে আকৌ হেৰি বহুত কষ্ট মাজেৰে ডাঙৰ দিঘ
সেইবোৰ হৈছে ভাগ্য কিন্তু প্ৰতিটো কথা আমি ভাগ্ৰ্ক লৈ
ভূমিকা আছে
সোনিছা নাই প্ৰতি প্ৰতিটো কথা আমি ভাগ্যক লৈ মানে কৰিলেও নহব আৰু তুমি পৰিশ্ৰম পৰিশ্ৰম কৰিবই লাগিব
কৰিবই‌ লাগিব যদি তুমি ভাগ্য সেই ভাগ্যত যি হয় তাকে হ'ব বুলি কাইলে তুমি ভাগ্যয়ই পাছ কৰাই দিব বুলি যদি নপঢ়া পৰীক্ষ ভাগত তেতিয়া জানো তুমি পাছ কৰিব পাৰিবা বা এতিয়া তোমালোকে যে মাটি ৰুই আছা
উম
তোমালোকে যদি সেই মাটি ৰুই থাকোতে হেৰি ভাবা এ ভাগ্যত যদি আছে ধেৰ ধান হব কষ্ট যদি নকৰা এইনে যদি উলুং থুলুংকে ৰুই থৈ আহা তোমালোকৰ জানো ধানবোৰ ভাল হব
সেইটোয়ে নহয় মানে কিছুমান ক্ষেত্ৰত এই ভাগ্য লাগে কিছুমান এতিয়া পৰিশ্ৰম দুয়োটাই মিলিহে মানে জীৱনটো আও জীৱনটোতো সহজ নহয় ন
আমাৰ চাৰিওফালে তুমি এনেকুৱা বহুত মানুহ দেখিবা যিবিলাক তোমাৰ দৰিদ্ৰ পৰিয়ালৰ পৰা আহিও পিছত মানে ধনী হৈ যায়।
সেইটোৱে
উম আৰু হেৰি কিছুমানে জীৱনৰ জীৱন মানে শিকি আহে আৰু পৰিস্থিতিয়ে যিয়ে নহওঁক চেষ্টা কৰি মানে কেতিয়াও এৰি দিব নালাগে
মানে এনেকুৱা হয় আমি ভাল বেয়া হওঁক মানে ডাঙৰ সৰু যি কামেই হওঁক, আমি প্ৰতিটো কামেই অকমান অকমানকে শিকি শিকি থ'ব লাগে তেতিয়া আমি আমাৰ জীৱনত জীৱনটো বহুত ভাল পৰিস্থিতি আহে, বেয়া পৰিস্থিতি আহে, আমি সেইটো কাৰণে আমি মানে চ'ব পৰিস্থিতিৰ লগতে আমি নিজকে মিলাই চলিব পাৰিব লাগিব। এতিয়া চো মানে
কিয় থাকিব লাগিব।
মানুহে
ধৈৰ্য্য বহুত হেৰি বহুতে তোমাৰ দুবাৰ তিনিবাৰ মানে বিফল হ'লে এৰি দিয়ে কামতটো নকৰি।
সেই টোৱেই তেনেকে তেনেকে নহ'ব।
তেনেকে নহ'ব।
মানুহৰ এতিয়া ভাল সময়ো আহে, তোমাৰ বেয়া সময়ো আহে, হয় না। মই গোটেই তোমাৰ গোটেই জীৱনটো ভাল হৈ নাথাকে, আকৌ বেয়াও হৈ নাথাকে। সেইটো কাৰণে মানে বেয়া পৰিস্থিতিও তুমি নিজকে মিলাই চলিব পাৰিব লাগিব।
সেইটোৱে আজিকালি কি হয় গ'ম পাইছা নাই মানে আজিকালি তোমাৰ মানুহ বিলাকে সামাজিক মাধ্যমত বেলেগৰ ভালতো বহুত সোনকালে দেখি যায় যে। দেখে আৰু অমুকৰ এইটো হৈছে, তামুকৰ সেইটো হৈছে, তেতিয়া ভাবে তাৰ দেখোন হ'লেই মোৰ এতিয়ালৈকে হোৱাই নাই মই নকৰো আৰু যা।
অ' নহয় এতিয়া সামাজিক মাধ্যমত। সামাজিক মাধ্যমতনো বেয়াটো কোনে কোনটো মানুহে দিব হয় নাই।
সেইটো আৰু সেই ভালটোৰ আঁৰত কিমান কষ্ট লুকাই থাকে, সেইটোতো আমি নেদেখো।
সেইটো আমি নেদেখো আৰু কোনোতো মানুহেটো মোৰ বেয়াটো হওঁক বুলি নিবিচাৰে হয় নাই। সেইটো কাৰণে বেয়া। বেয়া বস্তুটোনো সামাজিক মাধ্যমত কিয় দিব, সেইটো কাৰণে ভাল বস্তুতোৱে এৰিব সামাজিক মাধ্যমত। তেনেকুৱা মানে।
সেইটোৱে অ' সফলতাৰ আঁৰত মানে কিমান পৰিশ্ৰম যে লুকাই থাকে, বিফলতাও লুকাই থাকে অ'। এটা কামত সফল হ'বলৈ আমি বহুত বিফলতাৰ সন্মুখীন হওঁ।
উম।
সেইটো কাৰণে মোৰ মতে মানে ভাগ্য হৈছে এটা সুযোগ, কিন্তু মানে সেই সুযোগক মানে হেই সফলতা লৈ হেৰি কৰিবলে কষ্ট কৰিবই লাগিব।
তুমি প্ৰতিটো কাম ভাগ্যক মানে ধীৰাই থাকি।
ধৰি লোৱা কেতিয়াবা পৰিশ্ৰমৰ সফলতা আমি দেৰিকে পাওঁ, কেতিয়াবা আকৌ সোনকালে পাওঁ।
উম, সেইটোৱে আৰু এতিয়া কিছুমানে যেনিবা কিছুমানৰ যেনিবা এতিয়া পুলিচৰ ইণ্টাৰভিউ দিবলৈ গ'ল।
অ'
মানে সিহঁতৰ কেতিয়াবা কি হয়। অকমান কথাতে সিহঁতি মানে ফেইল হৈ যায়, আকৌ কিছুমান আকৌ অকমান কথাতে নাম্বাৰ গ'ম পাইয়ো তোমাৰ ধৰ এই ভাইব পাছ হৈ যায়, কিন্তু সেইবিলাকক কেতিয়াবা মই ভাগ্যটো মানে ভাগ্য সিহঁতৰ ভাল বুলি ভাবোঁ আও।
ভাল সিহঁতৰ ভাগ্য সেইটো ভাগ্যৰ লগতো কথা
সেইটোৱেই মানে অ
কেতিয়াবা তোমাৰ দুজন নহয় তুমিও সমানে কষ্ট কৰিছা ময়ো সমানে কষ্ট। ত কৈছো তোমাৰ উন্নতি হৈ যাব পাৰে, মোৰ উন্নতি নহ'বও পাৰে। তাৰ মানে এইটো নহয় যে মইয়েই তা আমি সম অ' সেইটোয়ে সেইটো ভাগ্য। তাৰ মানে এইটো নহয় আমি এ তাই দেখোন হৈ গ'লে মইনো কি লাগি থাকো বুলি মই এৰি দিলে নহ নহ'ব মই কাম কৰিয়ে যাব লাগিব। মোৰ এবাৰ নহ'লে কি হ'ল অহা বছৰলেটো হ'ব।
হবয়ে ভগৱানে তোমাৰ কি ভগৱানে চুকু মেলি যাব চাবই তোমাৰ কষ্ট মই এটাই বিশ্বাস কৰো, তুমি যিমানেই তুমি কামটো মানে তুমি অন্যায় নকৰাকে ধুনীয়াকে কৰা তোমাক ভগৱানে এদিন নহয় এদিন তোমাৰ স মানে সফলতা আনিবই। সফলতা আনিবই তুমি মানে
বা দুৱাৰখন খুলি দিব পাৰে কিন্তু সেই দুৱাৰৰে মানে আগবাঢ়ি যাবলৈ আমি কষ্ট কৰিবই লাগিব, ভৰি দুটা চলাবই লাগিব। আমাৰ সন্মু খ যদি দুৱাৰখন মেলি থৈছে আমি ৰৈ থাকিলে আমি নিজে নিজে যাব নোৱাৰো নহয়।
মই মই এতিয়া নিজৰ লগতে কেতিয়াবা পাওঁ মানে।
উম।
মানে মোত ভাগ্য, ভাগ্য কেতিয়াবা ভাল থাকে। আকৌ কেতিয়াবা ভাগ্য বেয়া থাকে তেনেকুৱা আৰু চব সময়তে ভাগ্যও নহয়।
উম, সেইটোৱেই।
অ' উম, আৰু কিছুমান ক্ষেত্ৰত আকৌ ভাগ্য বেয়া থাকিলেও মই যিমান কৰ্ম কৰি থৈছোঁ সেইটো মোক ভগৱানে ফল দিছেও মানে মই পাইছোঁ, তেনেকুৱা মানে।
সেইটোৱেই।
উম। বাকী তোমালোকৰ ঘৰত মানুহ কিমান?
মানুহ আমাৰ চাৰিটা। বা, মই, দেউতা আৰু মা।
উম, তাৰপা দেউতাই কিবা কৰে নে কি?
দেউতাৰ ভাগৰ সেই ফাৰ্ম এখন আছে হে পৰিশ্ৰম কৰি খোৱাহে আও।
তাকে, আজিকালি মানে সেই পৰিশ্ৰমটোৱে লাগে ন'।
উম, আজিকালি তোমাৰ চৰকাৰী চাকৰি এটা হ'বই লাগিব বুলি কথা নাই, বহুত উপাৰ্জনৰ পথ আছে।
উম, উম।
নিৱনুৱা সমস্যা মানে তুমি তোমাৰ হেৰি, মানে নিজে কিবা এটা কৰোঁ বুলি ভাবিলেই হ'ল।
কিছুমান কথা এনেকুৱা হয় তোমাৰ আজিকালি মানুহবিলাকে বহুত ডাঙৰ ডাঙৰ চাকৰি কৰে হয় নাই পঢ়ি শুনি। আৰু আজিকালি মানুহে যে অকল অকল এনেকুৱা ভাৱে মানে অকল মোৰ হেহে ধৰ জীৱনটো হেৰি কৰিব পাৰিম। গতি লগাব পাৰিম তেনেকে ভাৱে কিন্তু মানে চাকৰি এটা পাব তেনেকে ভাবি পিনি ভাল চাকৰি এটা পাব কিন্তু সিহঁতৰ জীৱনত সফলতা নাই মানে সফলতা নহয়। সিহঁতে জীৱনটো ভালকে চলিব নোৱাৰে মানে।
হয় হয়।
উম, যিমান ডাঙৰ চাকৰি কৰিলেও সুখী নহয় তেহেতি তেনেকুৱা হয় মানে।
তেনেকুৱা হয় অ'। সেয়াই জীৱনে আৰু।
উম, জীৱনতটো তেনেকুৱাই আৰু।
উম।
ভাল বেয়াৰ মাজত আমি
ভাল বেয়া মাজেৰেতো চলি যাব।
উম, সেইটোৱে। আজিলৈকেতো পৃথিৱীখন তেনেকে উম। আজি, আজিলৈকেতো পৃথিৱীখন তেনেকেই চলি আছে হয় নাই।
সেইটোয়ে। ভুল, ভাল, শুদ্ধ এইবোৰ এইবিলাকৰ মাজেৰে হে হয়। এতিয়া মানুহে ভুল কেলে কৰে বা তুমি সেইটো কথা কোৱাচোন।
ভুলতো হৈ যায়। কেতিয়াবা এনেকুৱা হয় মই এইটো ভুল কৰিম বুলি নাভাবে মানে, কেতিয়াবা হৈ যায় ভুলটো। কিছুমানে আকৌ ভুল কৰোঁ বুলি কৰে তেনেকুৱা মা
কৰোঁ বুলি কৰে সেইটোয়ে। মোৰ মতে মানুহে ভুল কৰাৰ কাৰন মানে মানুহ নিষোধ নহয়। আমি মেছিন নহয় যে প্ৰতিটো কাম সঠিক ভাৱে কৰিব পাৰিম। হয়নে নাই বাৰু আমাৰ এটা অনুভৱ এইবিলাক মানে অভিজ্ঞতাৰ পৰা আমাৰ বেলেগ বেলেগ হয় সব সেইবাবে কেতিয়াবা সিদ্ধান্ত লওঁতে ভুল হ'ব
চবৰে চিন্তা বেলেগ। মানসিকতা বেলেগ।
সেইটোয়ে কেতিয়াবা কথা কওতে আমাৰ ভুল হৈ যায়। আনকি কেতিয়াবা ভাল উদ্দেশ্যয়ত থাকিলেও মানে ফলাফলতটো বেয়া হৈ যায়। আমি ভাল কিবা এটা কৰিবলৈ গৈ আমি বেয়া কিবা এটা কৰিও
এটা চেহেৰা মানুহ নাইতো হয় নাই বিভিন্ন বিভিন্ন ধৰণৰ চেহেৰা সটো কাৰণে প্ৰতিতটো মানুহৰে কিছু ভাল গুণ থাকে কিছুমান বেয়া গুণ থাকে তেনেকুৱা মানে আৰু
আৰু অভিজ্ঞতা অভিজ্ঞতাটো মেইন অ অভিজ্ঞতাৰ অভাৱৰ কাৰণে মানুহে বহুত ভুল আমাৰ যেতিয়া এটা আমি ঠেকা কি শিকা বুলি যে কয় সেকা খালেহে মানে হেৰি হয় দেখি শিকা। কিব
কিন্তু কিছুমান বস্তুত থেকা খাই ন মানুহে বহু সেই কামটো মানে বহুত ভালকে শিকিব পাৰে। সেইটো মানে মোৰ জীৱনৰ লগত মোৰ জীৱনৰ লগত খাপ খাইছে। মানে সেইটো মই পাই থৈছো। সেইটোৰ সন্মুখীন হৈছো মানে যিকোনো পৰিস্থিতিতে নিজে ঠেকা খাই মানে সেই তোৰ কাম দ্বিতীয়বাৰ ভুল নকৰে তেনেকুৱা মানে।
সেইটোৱে নতুনকে কিবা এটা কৰিবলৈ গলে ভুল হবই পাৰে।
ভুল হ'ব তোমাৰ মানুহ মাতৃয়ে ভুল হয় নাই।
মানুহ মাত্ৰেই ভুল সেইটো কথাষাৰ আছেই দেখোন। উম, আৰু কেতিয়াবা তোমাৰ খৰখেদা বা অস্থিৰতাৰ কাৰণেও ভুল হৈ যায়। অ' আজিৰ যুগতটো বহু মানুহে মানে সকলো কাম খুব সোনকালে কৰিবলৈ বিচাৰে
উম, কেতিয়াবা মানুহৰ টাইম নাথাকে খৰতোক এয়া মানুহৰ জীৱনতটো মানে কি আৰু মানুহৰ জীৱনতটো খুব কম দিনীয়া মানুহৰ জীৱনতটো খুব কমদিনীয়া নহয় জানো।
সেইটোৱে কাৰ কেতিয়া কি হব একো ঠিক নাই।
একো গম নাপাওঁ মানে আমি।
উম, আৰু কিছুমান মানুহে আকৌ আত্ম বিশ্বাস নিজৰ ওপৰত একদম পুৰা বিশ্বাস এই মই পাৰিমেই।
নাই কিছুমান মানুহে কিছুমান মানুহে সেইটো কাম কৰি ভুল কৰে কিন্তু।
সেইটো কাম কৰি ভুল অ আত্মবিশ্বাস ভাল কথা কিন্তু মানে বেছিটোও বেয়া।
আত্মবিশ্বাস ভাল কথা কিন্তু সেইটো নিজে মানে সফলতা আনিব পাৰিব লাগিব। সেইটো কথাাত
সেইটোৱে সমস্যা আৰম্ভ হয় সেই কনে টো।
কিছুমান মানুহ উস্তদী থাকে ন। মই এইটো কাম পাৰিমেই। এইটো কাম পাৰিমেই কিন্তু তাক কিন্তু তাক যে সেইটো কাম কৰিবলৈ দিয়া হয় ন সি নোৱাৰে কিন্তু।
সেইটোৱে। কেতিয়াবা আকৌ ভয়ৰ কাৰণেও মানুহে ভুল সিদ্ধান্ত লয়। ভয় কৰি-কৰি-কৰি লোৱা সিদ্ধান্ত বিলাকো বেয়া।
উম, ঘৰৰ কাৰণেও, কেতিয়াবা দৰিদ্ৰতাৰ কাৰণেও। ভুল সিদ্ধান্ত ল'ব লগীয়া হয়। দৰিদ্ৰতাও মেইন হয়।
দৰিদ্ৰতা আৰু মেইন। হলেও আকৌ মানুহ জন্মতে ধনী মানে মানুহ জন্মতে ধনী হৈ মানে, দুখীয়া হৈ অহাটো কাৰো ভুল নহয়। কিন্তু, ম'ৰোতেও যদি সি দুখীয়া হৈয়ে ম'ৰে,
অ, সেইটোহে মানে সেইটোহে তাৰ মানে, মেইন মানে হেৰি আৰু। বিফলতা তাৰ জীৱনৰ বিফলতা। একো কৰিব নোৱাৰিলে। মান মানুহে, মানুহে, এতিয়া কোনো মানুহে ধৰ তোমাৰ মই দুখীয়া ঘৰত জন্ম হ'ম বুলি কোনোবাই ভাবে জানো?
নাভাবে নহয় ন। তোমাক এতিয়া ভগৱানে যাৰ ঘৰত দিয়ে তুমিতো সেই ঘৰতে জন্ম হ'ব লাগিব। কিন্তু তুমি জীৱনটোত তুমি জীৱনটোত এতিয়া জন্ম হৈ কি কৰিলা তুমি। আৰু তুমি ম মানে মৃত্যু হওঁতেও তুমি তেনেকেই মৰিবানে নেকি? ন'হব মানে সেইটো কাৰণে জীৱনতটো